অ', পাইছোঁ কি কৰিছেনো।
নাই মই অলপ বাহিৰত আছিলো নে কিবা কাম বোৰ আছিলে কি আহিছিলো আপুনি কি কৰি আছা।
ময়ো এনেই বহি আছো আৰু।
অ', অ', ভাত খালে আপনি।
অ', খালো খালো আপুনি খালেনে।
অ', নাই খোৱা নাই মানে ৰাতিপুৱা খাইছিলো অলপমান ৰাতি বনোৱা ভাতটো দিনত খোৱা নাই। এনেকে মানে।
অ', আচ্ছা বাকী আপোনাৰ গৰমৰ বন্ধ বুলি কি কি কৰিছেনো ক'ৰাৱাত ফুৰিবলৈ গৈছেনে।
নাই যোৱা হোৱা নাই মানে যাইচোন মানে ইমান দিন গলে কি ঘুৰা হোৱা নাই ভালকে মানে আপোনাৰ সিহতাত শ্বিলং যাইছিলো অলপমান এনেকা তিন দিন মান থাকি পেলাই আহছো আৰু মানে। আপনি আপনি কতো যোৱা নাই।
মই মোৰ গাঁৱলৈ আহিছো।
হয়, এতিয়া গাঁওতে আছে আপুনি।
হয়, হয়। এতিয়া গৰমৰ বন্ধ বুলি আৰু ফুৰিব ফুৰিবও মন যায় ন কেতিয়াবা এবাৰ দুবাৰ। তেনেকে কিমান থাকিম আৰু ঘৰতে সেই কেনে ওলাই আহিলো আৰু অলপ।
সেটো মানে গৰমৰ বন্ধ হয়টো মানে অলপমান ঘূৰি ভাল ভাল লাগে আৰু মানে অলপ।
হয় বাকী দিনকেইটাতো স্কুল কলেজ যাওঁতে আমাৰ সেই হয় নাই।
অ', এতিয়া মানে বাকী দিনা মানে স্কুল কলেজ যেতিয়া খুলিব আহা মাহাৰ পৰা তেতিয়া পুৰা মাহ মানে পুৰা বছৰ তাতে ব্যস্ত থাকিব। এইকনে গৰম ঘূৰিব লাগে ন মন অলপ শান্তি লাগে।
হয় হয় সেনেকে আৰু।
অ', আপুনি এনে গাঁওত আছে কি কৰি আছে গাঁওত আপুনি কেতিয়া আহিব মানে।
মই এইকেইদিন মানে বন্ধ বুলি ইয়াতে আছো ঘূৰি ফুৰি মানে। আজি কালি বোলে বৰ্তাঘৰৰ কালি পেহী ঘৰৰ ঠিক তেনেকৈ আৰু ঘূৰা ফুৰা কৰি মেলি আৰু। কলেজ খোলাৰ আগতেই গৈ পাম আৰু।
অ', মই মানে গুৱাহাটীত আছে আপোনা মানে আটা। আহ শ্বিলং জোৱো পা আহিল না তাৰে গুৱাহাটতে আছে গৰমতে বেছি আছে মানুহ মানে গুৱাহাটী পাললে ত মানে। গাঁওবলাকত অল গৰম বেছি নালাগে মানে গুৱাহাটীতো গৰম ৰম বেছি লাগা যে মানে। এতিয়া গৰমে ইমান লাগিছে পাংখা কো মানে চলালে। গৰমে হাৱা আহে বজত কামেই নিদিয়ে আৰু। উম আৰু আপনি কি কৰে গুৱাহাটীৰ এতিয়া গাঁৱত। কি কৰিছে আপুনি মানে গাঁৱত কেনেকা বতৰ বিলাক।
গাঁৱত বতৰ বিলাক বহুত মানে ভালো বেয়াও আৰু লগতে বৰষুণ দিছে কালি
যোৱাকালি বৰষুণো দিছিলে অলপ কিন্তু মানে ইয়াতে মানে হেৰি আৰু ৰ'দ দিলেও মানে গৰম হ'লেও আমি গছৰ তলত বা চাহ তলত চাহত বহিব পাৰোঁ হয়নে। তেনেকে মানে আমাৰ গৰমটো মানে ইমানতেটা গম পোৱা নাযায় কিন্তু গুৱাহাটী চহৰত ক'ব গ'লে তেনে এ গছ নাই একো নাই। ৰুমৰ ভিতৰত থাকিব লাগে অলপ গৰমটো বেছিয়ে হয় আৰু ইয়াতে হ'লে আমি অলপ ওলাই যাব পাৰোঁ পথাৰৰ ফালে হ'লেও গৈ পেলাই বহিব পাৰোঁ হয়নে।
অ' ঠিক কৈছা আপুনি মানে কি হ'ল মানে গ গাঁওৰ পিনে জংঘল গছ বিলাক গছখন বেছি আছে না মানে সেইকাৰনে হাৱাবোৰ ভালকে চলে আ গৰম দিলেও মানে ঠাণ্ডা ঠাণ্ডা হাৱা আহে মানে গছ তলত বহিলে গ চহৰবোৰত যেনেকা মানে হাৱা খুজ দিলেও গৰম হাৱা আহে মানে ত মানে এক ভাল নালাগে অলপ গৰম গৰমে লাগি থাকে আপোনাৰ গাঁৱত মানে ঠাণ্ডা হাৱা দে গৰম টাইমত আৰু ভাল লাগে মানে।
হয়, হয়, হয়, হয়। এতিয়া জীৱনটো ক'ব গ'লে আৰু একদম আমি জন্ম হোৱাৰ পৰা মৃত্যু টো লকে জীৱনতো আমাৰ এনেকেইে জাই নহয়নে। খাওঁতে ঘূৰোঁতে ফুৰোঁতে পঢ়োঁতে শুনোঁতে আমিতো চব কামেই কৰিব লাগে নহয় জানো।
অ', ঠিকে কৈছে মানে জন্ম পৰা এতিয়ালকে মানে যেতিাল জীয়া থাকি আছে। চব কাম নিজে কৰিব লগা হৈ যায় মানে যিদৰে তাৰ পিছত কৰিলে কোনে কৰি দিব এইটো মানে নিজে কৰিব লাগে কষ্টত কৰিব লাগে সবে নিজে নিজে।
তেনেকৈ আৰু-
তাৰপাছত যেনেকা গাঁওবোৰত মানুহ বিলাক যেনে আপোনাৰ খেতি কৰে খেতি কৰি খাই এনেকুৱা কষ্ট কৰে। চহৰ বোৰৰ মানুহ অফিচত যায় কোনে কোনে কলেজত যায়। এনেকে কৰে কৰি কষ্ট কৰে সব জেগাত কষ্ট থাকে মানে চবে মানুহবোৰ মানে জিয়াই থাকিব কাৰনে কিবা নে কিবা কৰি পেলাই কষ্ট কৰিব লাগে যি থাকিব কাৰাৰে আজিকালি এটোয় মানে গাহৰ গাহৰপৰতে নমই যেনেকা অলপ অ কষ্ট কৰিলে ভাল লাগিল অলপ মমান বতৰ বিলাক ভাল থাকে যেনেককা নদীও থাকে বা গাঁৱৰ পৰা যেনেককা ভাল লাগিল ঠাণ্ডা ঠণ্ডা লাগি যাই গৰমত। মাৰ নদীৰ জাপ পাৰে ভাল লাগে চহৰবোৰত কি হৈছে মানে অ', অফিচ পৰা অফিচছ পৰা ঘৰ অফিচ পৰা ঘৰ খালি এইটো জোগাতে ঘূৰি থাকে। আৰু মানে যে অনেক কতো জাৱা নহয় এনেকুৱা নহয়। আচলতে নদীখনো মানে নদী খনৰো নাই অলপমান জানিবলৈ অলপমান আৰাম কৰিব পাৰা এনেকুৱা গৰমে থাকে। চব জগাতে নিকালা আপোনাৰ গাঁওবোৰত অলপ জেগাবোৰ বতৰ বিলাকো ভাল নদীখনো আছে ঠাণ্ডা হাৱাই আহে অলপ ভাল লাগে আৰু গাওখনত।
হয়, হয়, ধুনীয়া শুৱনি জেগা।
তাৰপিছত আমাৰ গৰমেই লাগিলে বা কেতিয়াবা ঘৰৰ পৰা ওলাই যাব মন গ'ল বেছি দূৰত নগ'লেও আমি কেতিয়াবা আমাৰ খাল থাকে পুখুৰী থাকে তাতে তাৰুউপৰি কাষতে বহিব পাৰো এ নদীৰ কাষত বহিব পাৰো। লগ বন্ধুৰ লগ কথা পাতিব পাৰো এনে এবাৰ চাইকেল চলাও বুলি এবাৰ ওলাই যাব পাৰো হয়নে। কিবা খেলিবও পাৰোঁ পথাৰত গৈ পেলাই বা ওচৰত কেতিয়াবা ফিল্ড থাকে তাতো খেলিব পাৰোঁ।
তেনেকে আৰু তাৰ পিছত আমি আৰু দিনতটো এনেকে খেলা ধলা কৰিম বুলি গধূলি হ'লে কম পঢ়িব পঢ়িবই লাগে হয়নে পঢ়িব লাগে আজিকালি আজিকালি নপঢ়িলেওতো একো নাই মানুহৰ হয়নে। পঢ়িবতো লাগিব আমাক যিকোনো কাম এটা কৰিব হলে তোমাৰ আগতে সেইটো সুধিব যে তোমাৰ পঢ়া কিমান। তোমাৰ শিক্ষা কিমান হয়নে।
উম, ঠিক আছে আপুনি মানে আজিকালি মানুহবোৰ পঢ়াশুনাটো লাগে মানে শিক্ষাখন লাগে মান কি কৰে আজিকালি আগতে কি হৈছে মান আপ ক্লাছটোৱেলভ পাছ হলে মান কামবোৰ পাইছিল তেতিয়া ডাঙৰ প়া হয় এনেকে ভাবিছিল। আজিকালি মানুহবিলাকৰ মানে আপুনি কোবা কোনোবা পি এইচ ডি মান কৰি ল পি এইচ ডিটো মান মানে নামাৰ প়া খুনে মে তুমি প়াই নিজৰ হেক কৰি পি এইচ ডি মে পি এইচ ডি কৰিলে আজিকালি মানুহবোৰৰ কাম বা কাম প্ৰদ টান হৈ গ'ল কি মানুহবোৰ বহুত হৈ গ'ল কি মুহেৰ চবে ভাবি মানে চহৰুৰত আহি চহৰবোৰত কাম কৰিম যিমান মানুহ খন আছে গাঁওবোৰৰ পৰা বেলেগ বেলেগ জেগাৰ পৰা চব মানুহবিলাক চহৰবোৰত আহি যায় আচলতে কামবোৰো নহোৱা য মানুহ বস্তু কাম বিলাক কম সকাৰনেে কাম বিলাকে নাপা হৈ যায় আৰু মানে অল গাও বিলাকত কি থাকে অ মান গাঁৱৰ মানুহবলাকৰ চহৰই থাকে অলপ নিজৰ অ মানে চহৰবোৰত আহি পেলাই অলপ কাম কৰে বা খোজে এনেকুৱা কৰে এনেককা কৰি মানে চহৰবোৰত বানুহলৈ বুছি হৈ আছে আৰু মানে আপুনি যেনেগ খাল গম পাই যায় বাস্ত মানে একদম ফুল হৈ যায় আৰু মানে চহৰবোৰৰ ননে কাৰা
হয়
খালী বস্তটো নাপায় আৰু আজিকালি
হয় হয়
আৰু এইটো যেনেককা আপোনাৰ কামবোৰো এতিয়া কম হৈ আছে মানে মানুহবোৰ যিমান পৰিলে ইমানে কম ন আজিকালি মানুহবলাক কাম কৰি মানে পৰিপ্ৰায় নিজৰ হিচাপক কাম ন পায় আৰু মানে সৰু স কাম কৰিব লাগে এনেকা যেনেকা পৰিয়াল প পা খতম কৰেল লেন কাম বোৰ এনে দহ হাজাৰ পোধ হাজাৰ এনেকে পাই আছে মানে যিমান পৰা আছে ইমান পোৱা নাই
হয় হয় মুঠতে নপঢ়িলে আমাৰ একোৱেই নাই আৰু যিকোনো ক যিকোনো কাম কৰিব গ'লে আমাৰ আগতে শিক্ষাটো হৈছে তেতে মোৰ আমি যদি টেন পাছ বা টুৱেলভ পাছ এইবোৰ কৰোঁ তেতিয়াহে আমাক এটা ভাল কাম দিয়ে নহয়নে
উম ঠিক আছে আপু ম নে মানুবৰ্ষী থ আজিকালি অলপমান অ অ অলপমান শিক্ষা থাকিলে মানে ভাল হৈ য মানুহবোৰ কাৰে মানে কিবা কি বিয়া কি নহয় এইেইটো মোক গম পাই জানে মানে মানুহবোৰৰ কি হৈ গ'ল যেনেককা আপুনিলপমান পঢ়া লিখা থাকিলে মানুহে আপোন মানুহিলাকপোনাক সহ কৰিব নোৱাৰে মানে আপোনাক থকাাব নোৱাৰে মানে যেনেকা কি হয় আগৰ জমানাত কি আছিল মানুহ বিলাক পঢ় লিখা নাছিল তে তান কি আছিল জমিনৰ কাগজখনত চাইন ল'ব এনেককা লাই লব আৰু জমিন খ লৈ ল'ব এনেকাা আছিল ত ত মানে মানুহ বিলাক অলপমান পৰিৱেশ হলে গম পাই না মানে কি মানে কি কি বস্তু বিয়া হয় কি বস্তু ভাল হয় পঢ়ি পেলাই চাব পাৰা, তেতিয়া অলপমান পঢ়িলে মানে পঢ়িব লাগে মানুহ টুৱেলভলেকে পঢ়িব লাগে মানুহ, টেন নহলে টুৱেলভলেকে পঢ়িব লাগে পঢ়া মানে অলপমান আহ, কৰিলে আপোনাৰে ভাল হয় মানে। আপুনি অলপ গম পাৱা হয়, কি বস্তু বিয়া হয়, কি বস্তু ভাল হয়।
অ', তেতিয়া আমি মানে ভাল এখন মাৰ্কশ্বিট লৈ পেলাই যাব পাৰোঁ, ত' তেতিয়া মোক ভাল এটা কাম দিয়ে। আজিকালি মানে এনেকুৱাও হৈছে যে, মানুহৰ চাৰ্টিফিকেটখনত চে বেছি আমাৰ নলেজৰ হেই হয়নে? অভিজ্ঞতা চাই আমৰ, কিন্তু সেই অভিজ্ঞতা যিমান চালেও কিন্তু আমাক সেই চাৰ্টিফিকেট খন লাগিবই, নহয় জানো?
ঠিক আছে, আপুনি আপোনাৰ অসুবিধা চাব চাৰ্টিফিকেট লাগে মানে যেনেকে আপোনাৰ, আজিকালি মানে চা চাৰ্টিফিকেটট মানে কাম বোৰ নাপা হৈ যায়, লেকিন আপোনাৰ অসুপক্ষা থাকিলে মানে চাৰ্টিফিকেটত মানে আপোনাক মাতিব চাৰ্টিফিকেট লাষ্টত সুধিব আপোনাৰ কি অসুবিধা আছে? মানে আপোনাৰ কি বোৰ ভালকে জানে ইয়াক সুধিব। তেতিয়া আপুনি কব পাৰে যেনে অ, মই এইটো বস্তু ভালেকে জানো, তেতিয়া আপোনাক চাব, আৰু আপোনাক দেখাবলে অ, দে ভাল কাম কৰি আছে, তেতিয়া আপোনাক ৰাখি ল'ব, আৰু মানে চাৰ্টিফিকেট লাগাই হৈ যায় মানে মানে। আজিকালি মানে কোম্পানী বুলি চাৰ্টিফিকেট নাচালে চাৰ্টিফিকেট লাগা হৈ যায় সোমাব কাৰণে আৰু।
হয়, হয়, হয়। এতিয়া আমি অ, অভিজ্ঞতা লৈ আমি অকল যদি অভিজ্ঞতাখিনিয়ে লৈ যাওঁ ত' সেই তেতিয়াও আমাৰ নহয়, হয় নে? কিন্তু মানুহে এইটো বিচাৰে যে তোমাৰ পঢ়া কিমান, কাৰণ অভিজ্ঞতাৰেওঁ অভিজ্ঞতাও মানে এ চব কাম কৰিব পাৰে কিন্তু তথাপিও আমাৰ পঢ়াতটো লাগে, পঢ়াটো চাবই। কাৰণ পঢ়া থাকিলেহে এন-এনেকুৱা এটা হেৰি মানে প্ৰমাণ থাকে যে তুমি এইখিনি পঢ়িছা, ত' সেইকাৰণে তোমাৰ এইখিনি অভিজ্ঞতা আছে। হয়নে?
অ, ঠিকে কৈছে আপুনি ঠিকে কৈ, মানে মানুহবোৰ কি থাকে আজিকালি অভিজ্ঞতা মানে আপুনি যেনেকে কৈছে ভাবে অভিজ্ঞতা থাকিলে ভাল পাই যাব, নহলে চাৰ্টিফিকেট থাকিলে পাই যাব, মানে দুটা কামতে মানে দুটা বস্তু লাগে অভিজ্ঞতাও চাৰ্টিফিকেটও লাগে। তেতিয়া আপোনাৰ কামবোৰ হ'ব মানে এটাৰ লগত নহয় আৰু।
হয়, হয়, হয়, দুটা বস্তুয়ে আমাৰ প্ৰয়োজন, দুটা বস্তুয়ে লাগে। এটা হৈছে যিখন মাৰ্কশ্বিট, আমাৰ হেই পাৰ্চেণ্টেজ সেইটোৱে আমাক সে মানে কাম এটা দিয়ে ভাল কাম এটা, আৰু অভিজ্ঞতা খিনিয়ে আমাক কামটো কৰিম কামটো কৰিব শিকাই, নহয়নে?
উম, অলপ সহায় কৰে মানে অলপ মানে অ, কামবোৰ অ, তেওঁক চাৰ্টিফিকেট বিলাক কাম কৰিলে আপোনাৰ কামবোৰ সহায় কৰে অলপমান। অলপ ডাঙৰ কাম কৰে সহায় কৰে এনেকা কৰে আকৌ মানে দুটা কাম দুটা নাথাকিলে আপোনাৰ এটা থা কিলে এনেকা নহয় আৰু, দুটা থাকিব লাগে মানুহৰ আজিকালি। মানে এটা থাকিলে কা আপোনাক আ, কামো নাপাব অসুবিধা থাকিলে কাম নাপাব এনেকা দুটা দুটা থাকিব লাগা হয়ছে মানুহবোৰৰ আজিকালি।
হয়, হয়, হয়।
অ, এইটো মানে ঠিক আছে, আপোনাৰ লগত কথা পাতি ভাল লাগিল। আপোনাৰ লগত কথা বি-বেলেগ ধৰণৰ কথাবিলাক গম পালোঁ, অলপ বেছি মানে ধৰনৰ কথা বিলাক গম পালোঁ, আপোনালগত কথা পাতিপেলাই ভাল লাগিলে আপোনাৰ লগত কথা পাতি
হয়, হয়, বাকী আপোনাৰ, ঘৰৰ ফালে সকলোৰে ভালনে?
উম, চবেই ভাল, আপোনাৰ ফালে?
মোৰ ফালে ভালে আছে চবেই। ঠিক আছে, হা?
মই ৰাখিল দিয়া, হব।
অ, ঠিক আছে আপোনাৰ লগত কথা পাতি মই নজনা শিকিলোঁ বহুতখিনি, ভাল লাগিলে কথা পাতি কেতিয়াবা আকৌ লগ পাম। ঠিক আছে ৰাখিছোঁ, ধন্যবাদ।